তাকে।
অঁ', -শুনিছা নাই?
অ' শুনি পাইছোঁ-শুনি পাইছোঁ।
অঁ', কি কৰি আছিলা?
এ' গৰু চাবলৈ আহিছোঁ, পথাৰত গৰু দি থোৱা আছে তাকে বোলো গৰুকেইটা লৰাই থৈ পেলাই পানী অলপ- খোৱাই থৈ যাওঁ। ইমান ৰ'দ দিছে নহয় মা- থাটো বেয়া হৈ গৈছে মানে।
অঁ', -তাকেহে-তাকেহে। এ' কি কবা এতিয়া বতৰৰ আমি এতিয়া ৰ'দ দিলেও বেয়া পাওঁ, এতিয়া বৰষুণ দিলেও বেয়া পাওঁ।
সেইটো, ৰ'দ দিলেও, বৰষুণি দিলেও পানী বৰষুণতো দিছে পথাৰত গোটেই পানী হৈ গৈছে।
পানী হৈ গৈছে অঁ',।
তাৰপিছত এতিয়া পুৰা ৰ'দ দিছে পথাৰ পানী উতলি গৈছে।
তাকে-তাকে-তাকে তেনেকুৱাই এতিয়া। মোৰ আছো দিয়া, এইয়া গৰম ঠাণ্ডাৰ মাজতে আছো গা, গা-চা বেয়া নহয় বাৰু। ঠিকে আছে।
ঠিকে আছে। আমাৰ- এইফালে মানুহবোৰকে বহুত মানুহৰ পুৰা গা বেয়া হৈ গৈছে, বৰষুণ দি-দি ৰ'দ দি দিছে ঘপককে।
হয়-হয়-হয়-হয়।
তাৰপিছত চব মানুহবোৰো একদম ইঘৰৰ মানে- এঘৰত তোমাৰ দুজনকে পুৰা বেমাৰী পাবাই।
হয়-হয়-হয়-হয়। এই এইটো তোমাৰ- চিজনোৱে তেনেকুৱা, মানুহৰ লগতে গৰু-ছাগলীও এতিয়া ইমান বেমাৰ হৈছে দেখিছা নাই তুমি।
তাকে-তাকে, গোটেই মানে আৰু এনেকুৱা হৈছে পথাৰত কাৰোবাৰ এঘৰৰ যদি গৰু বেমাৰ হৈছে ন' সিঘৰলৈও বাকৰি গৈছে।
অঁ', -বাগৰিছে, আচলতে এইটো বাগৰা বেমাৰ যে প্ৰথম কথা। সেইকাৰণে মানে- গৰু-ছাগলীবোৰ এতিয়া দেখিলেই বেয়া লাগি গৈছে ন' বহুতৰ বহুত বেয়াকে হৈছে কিছুমানৰ মানে।
অঁ', -ৰাস্তা-ঘাট দেখো কৰ'বাত তোমাৰ গৰুবোৰক ছাল ছিগি গৈছে পুৰা।
চিগি গৈছে-চিগি গৈছে, বহুত বেয়াকে হৈছে মানে।
তাকে, সেই বাকী তোমালে মই ফোন কৰাৰ কথা এটা আছিলে। এই জল-জীৱন আঁচনিটোৰ ওপৰত মানে মোক অলপ সেই তথ্য লাগিছিলে।
অ' জল-জীৱন আঁচনি ন'।
অঁ', -তাকে, তুমি এই বিষয়ে জানা বুলি মোক লগৰ এজনে ক'লে মই বোলো তোমাৰ পৰা ভালকে শুনি সুধি পেলাই লওঁ- কথাখিনি।
অ', -নাই-নাই মই জানো, মানে মই ইয়াৰ লগত জড়িত আছিলো দেই, মানে- উম, জল-জীৱন আচনিতো মানে আঁহ', শুনা এতিয়াতো সেইটোতো জল জীৱন আছেনে আজি আজি বা আগৰ কেইদিনৰ কথা নহয় বহুত আগৰ পৰা আছে
অ' সেইটো আগত আছে।
আগৰ পৰা আছে। ধৰা ৱাটাৰ চাপ্লাই বোৰ গাঁৱে গাঁৱে হওঁক বা সিহঁতে আগৰ পৰাই আছে।
তাকে অ'।
কিন্তু এই কি কৰা হ'ল মানে সেই এতিয়া মানে তোমাৰ চৌব্বিছ পঁচিছৰ পৰা মানে আ কৌ নতুনকে নতুনকে মানে নীতি বিলাক আনিছে মানে অলপ বা নতুনকে আকৌ।
যিখিনি গাঁৱে গাঁৱৰ জল জীৱন আঁচনিৰ বাবে বিভিন্ন ধৰণৰ ধৰা তোমাৰ পানী টেংকি হওক বা কিবা কিবি ব্যৱস্থা কৰিছিলে সেইখিনি মানে উঠাই পেলাই বা সেইখিনিকে মানে অলপ ভাল কৰি পেলাই মানে পুনৰ এইটো ব্যৱস্থা কৰিছে ন।
কৰিছে হয় আৰু নতুনকে তোমাৰ যোনবিলাক ঠাইত মানে কম মানে সেই এটা এৰিয়াত মানে চলাব নোৱাৰে এটা জল জীৱন আঁচনিয়ে তাত নতুনকে আকৌ কৰিছে আমাৰ অঞ্চলতে তোমাৰ নতুনকৈ আকৌ আৰু দুটা বঢ়াই দিলে।
অ' মই দেখিছো বাৰু মোৰ নিজৰ ঘৰত। কাষতে মানে এজন, এজন মানে এঘৰত মানে সেই বস্তুটো বহাইছে নতুনকে অ' তাকে আৰু।
কি হয় তোমাৰ এতিয়া আৰু আগতকে উন্নতও কৰিছে মানে প্ৰথম কথা এই টেংকিৰ পৰা ধৰি চব গোটেই চিষ্টেমটো নতুন কৰিছে মানে।
অ', অ'।
ত' তাৰ ওপৰত তোমাৰ মই যোৱা চৌবিশত কৈছিলো ট্ৰেইনিং আমাক দিছিলে। সেইমতে মানে কি হৈছিলে আমাৰ তোমাৰ এনেকুৱাকে চাৰ্ভে কৰিব দিছিলে মানে। যোনটো জল জীৱন আঁচনি চৰ আচলতে যোনটো উদ্দেশ্য লৈ কৈছে যে বিশুদ্ধ খোৱা পানী যোগান আচলতে। হয় নে নহয়?
হয়, হয়।
সেইটো বিশুদ্ধ, সেইটো আচলতে আমাক মানে গোটেইখিনি প্ৰথম কথা গোটেই ছিষ্টেমটো বুজাই দিছে পানীখিনি কিমানখিনি পিয়'ৰ হয় কেনেকৈ হেৰি কৰা হয়।
মানে তোমাৰ হয় কি আমাৰ এক্চুৱেলি য'ত মানে আমাৰ ঠাই অনুসৰিটো পানীটো বেলে বেয়া বেয়া থাকে ন চবৰে।
হয় হয় বহুতেই এতিয়া আমাৰ বহুত জেগাত আমাৰ গাঁও ওচৰ পাজৰ গাঁও বহুততে পানী বেয়া।
পানী বেয়া সেইকাৰণে আচলতে পানীটোৰপৰা চবতকে বেছি বেমাৰ হয় চ' কি হ'ল মানে হয়। এতিয়া মানে তাত কি কৰা হয় তোমাৰ সেই ৱাটাৰ চাপ্লাইত কি কৰা হয়, যোনটো মটৰ সেই তাৰ মটৰটো মানে বেলেগ পানী উঠোৱা কমেও- কমেও তোমাৰ বহুত হাজাৰ ফুট তলৰ পৰা পানী উঠোৱা হয়।
হয়।
মানে চাই যেতিয়া ভাল লেয়াৰ চাই তাৰ পৰা প্ৰথম কথা পানীও উঠাই। তাৰ পৰা উঠাই মেলি কি কৰা হয় আহ, খুব বেছি তিনিটা ষ্টেপত পানী খিনি ফিল্টাৰ কৰে আৰু অত্যাধুনিক হেৰি নহয় তোমাৰ এইবিলাকে আমি ঘৰত যে ব্যৱহাৰ কৰো যে তোমাৰ এই এঙাৰ, বালি, শিল এইবিলাক যে
হয়, হয়, হয়।
তেনেকুৱাকে পিউৰিফাই কৰি তোমাৰ কি কৰা হয় আন্ডাৰ গ্ৰাউণ্ডত, আন্ডাৰ গ্ৰাউণ্ডলৈ নিয়া হয় মানে, মই প্ৰথমতে খিনি কৈ আছো।
হয়, হয় বুজি পাইছো কোৱা।
আণ্ডাৰ গ্ৰাউণ্ডত নি তোমাৰ তাতে কি কিয় মানে তাতে তোমাৰ উম বীজাণু নাশক বা হেৰি নাখশক যোনবিলাক তোমাৰ হেৰি থাকে ব্লিচিং থাকে আৰু লগতে তোমাৰ মিনাৰলছ বিলাক এড কৰে ন এইবিলাক কেলচিয়ামৰ পৰা ধৰি, এইবিলাক এড কৰে, তাৰ পৰা এড কৰাৰ পিছত মানে এইবোৰ এড কৰা মানে মেচিন আছে তোমাৰ কিমান পানীত কিমান এড কৰিব লাগে। চব মেচিন আছে আমি চাইছো বুলি
ওচৰতে আছিলে তাত মানে এজন এতিয়া ধৰা প্ৰত্যেকখন ঘৰৰ যিজন ব্যাক্তিযে সেই অ প্ৰজেক্টটো প্লেন কৰে তাতে তোমাৰ তেখেতে মাটি দিয়ে নহলে বা তাতে মানে মাটিটো বেছি দিয়ে নহ'লে ত কিবা এটা চাকৰি লৈ লয়
দি দিয়ে অ' দল মিত্ৰ বুলি কয় যিজনে কাম কৰে হয়।
অকে তাতে মানে আমাৰ দাদাজনে চাকৰি লৈছে তাৰ লগত মই যাওঁ গৈ পেলাই দেখো মানে এতিয়া আমাৰ গাঁৱত আচলত মানে এটা সমস্যা হয় কি যদিহে কেনেবাকে বতৰ বৰষুণ বানপানী হয় তেতিয়া মানে আমাৰ কাৰেণ্টো অসুবিধা থাকে
হয় হয় হয়।
তেনেক্ষেত্ৰত কিন্তু সেই পাইপলাইনৰ আণ্ডাৰগ্ৰাউণ্ড পাইপলাইনৰ জৰীয়েতে সেই তাত ডিজি আছে মই দেখিছিলো
হয় হয়।
তাতে ডজী আছে তাতে মানে নিজাকৈ কাৰেণ্ট উৎপাদন কৰি পেলাই এ মটৰ চলাই পেলাই পানী সিহঁতে সংৰক্ষ গাঁৱে গৱ মানে এইটো বস্তুটো চাপ্লাই কৰিব পাৰে।
পায়, পায়, পায়, পায়, হয় পায় এতিয়া
মানে আমাৰ এইটো যিটো জল জীৱন আঁচনিটো বৰ্তমান সফল হৈছে
হয় হয় নিশ্চিত ৰূপে হৈছে, কিন্তু তোমাৰ এটা ধা
মানে বহু ক্ষেত্ৰত ক্ষেত্ৰত আমাৰ বহু ক্ষেত্ৰত গাঁও বুত কি হয় যে কিছুমানৰ এতিয়া আমি সমস্যা দেখিবলৈ পাইছো যে আহ পানী খিনি বেয়া আহিছে বা ক'ৰবাত ধৰা পাইপ লিকেজ হৈছে
হয় হয় হয়।
এইটো নিশ্চয় মেইটেনেঞ্চৰা
হয় হয় হয় হয় হয় হয় হয় নিশ্চয় নিশ্চয় এতিয়া সেইটোৰ ওপৰত আমাৰ প্ৰব্লেম খিনিৰ ওপৰত আমাক সেইকাৰণে তোমাৰ এটা এপ দি থোৱা আছে জল জীৱন এপ বুলি তাত তাতে তাতে তুমি সেইখিনি প্ৰব্লেম খিনি কি কৰিব লাগে ফটো মাৰি বা টাইপ কৰি তাতে দি দিলে ওপৰৰ যোনটো মেইন বানিছে তাৰ পৰা হেৰি কৰা হয় এতিয়া তোমাৰ
বৰ্তমান মানে জনসাধাৰণেও মানে শিখিটো পাই পেলাই কেনেকুৱা ভাল হৈছে নে বেয়া হৈছে সেইখিনি কথা মানে জনোৱাৰ এটা ব্যৱস্থা কৰি দিছে নহয় জানো
আছে আছে হয় হয় আছে আছে। এতিয়া তোমাৰ সেই ক্ষেত্ৰত আমি তোমাৰ যেতিয়া এই গৈছিলোঁ আয়ুক্ত কাৰ্যালয়ত যেতিয়া দিছিলে
অ'।
তেতিয়া মানে আমাকে আমাক সোধা হৈছিলে মানে আমি যোনকেইটা আমাক এটা এটা নিজৰ এৰিয়াত লৈ ল'ব দি ছিলে সেইখিনি মান চাপ ল ল দিছিলে ততে দিছে মানে
অ' মানে তোমালোকক প্ৰশিক্ষণ দি পেলাই এইটো ব্য্ৱস্থা কৰিছিলে যে বৰ্তমানৰ যিখিনি আমাৰ প্ৰজেক্ট প্লান কৰা হৈছে সেই গোটেইখিনি মানে কেনেধৰণৰ সমস্যা আছে বা কেনেধৰণৰ কি হৈ আছে সেইখিনি বস্তু মান চৰ কাৰণে তোমোকক নিয়োগ কৰিছিলে নহ জানো?
হয় হয় চাব দিছিলো, অ' তাৰপিছতে তোমাৰম ডিষ্ট্ৰিক্ট হিচাপ আম পোৱাৰ কাৰণে গ'লো তাৰিছতো আমাৰ ইয়াত মই ইয়াতে আমাক ক'লো যে আমাৰ এইখিনি যথষ্ট পুৰণা হৈ আছে যদিও আপোনালোকে নতুন যোনখিনি টেংকি চেংকি আছে ওখ ওপৰত লগাইছে তথাপিও মানে কি হৈছে তোমাৰ গোটেই হাবি চাবিয়ে অৱা নকিয় হৈ গৈছে গোটেই চৌপাশটো মানে
অ তো এতিয়া বৰষুণ পৰি যিখিনি প্ৰকাৰ হয় গোটেইখিনি পাৰটো শেলাই হৈ গু যায় গতিকে এইটো দেখিবলৈ লেতেৰা হয় ন তাৰ পৰা
লেতেয়াও হয় গতিকে সেইখিনি প্ৰব্লেমৰ কথা কোৱাৰ পিছত তোমাৰ যেনিবা অ দুই তিনি দিনৰ ভিতৰত তোমাৰ ইয়াতে সেইখিনি বাৰু একশচন ললে মই সেইটো মানিছো বাৰু
মানে তোমোলোকে যেতিয়া ৰিপৰ্টটো ছাবমিটছে তাৰ পিছ লগোনে প্ৰশনৰ ব্যক্তসকল আহি পেলাই সেইটো ওপৰত কাম কৰিছে নহয় জো
হয় হয় কামছে কাম কৰিছে নিশ্চৰূপে কৈছে সেইটো ক' লাগ
যদিহে এনেকুৱা এটা ব্যৱস্থা কৰে বৰ্তমানৰ আঁচনিসমূহ বহুতো বিফলতা হোৱাৰ কাৰণ মোল মোল কাৰণ হৈছে যে মু মূ মূ্ল্যায়ন আৰু তাৰ যি মেৰামতি গোটেই কাম খিনি সেই কামখিনি গভণমেন্টৰ পৰা খুব লেহেমীয়া প্ৰক্ৰিয়া হয়
হয় হয় হয়
কিন্তু তুমি যিদৰে কৈছা তেনেদৰে যদি আমাৰ সমাজৰ যুৱ প্ৰজন্মসকলক যদি আগবঢ়াই নি পেলাই যদি বিভিন্ন ধৰণৰ আঁচনিসমূহৰ বিষয়ে অৱগত কৰি তাৰ লগত সমস্যা সমূহ যদি আমি যদি আহ আমাৰ জনসাধাৰণৰ মাজত যদি গোটেইখিনি কথা ক'ব পাৰো তেতিয়া মানে মই ভাবোঁ আচনিখন সফল ৰূপায়ণ হৈছে বুলি কব পাৰি নহয় জানো
হয় হয় হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে সেইটোৱে কথাটো আৰু আচলতে তোমাৰ কি হয় আহ মই নহয় আচলতে কি হয় মই কৈছোৱে যে আঁচনি বিলাকৰ লক্ষ ক যোনটো হয়গে নহয় এই কামত কামৰ মাজত গাফিলতি হোৱাৰ কাৰণে আচলতে গৈ পাই ক'ৰবাত মানে গম পাইছা নাই
হয় হয়
এতিয়া কাৰন মই তুমি যোৱা যদি হাড্ৰেড পাৰ্চেণ্ট মানুহৰ যদি দিছে নহয় পানীখিনি জল জীৱন ওচৰৰ পানী দিছে তাৰ কিন্তু চেভেনণ্টি পাৰ্চেণ্ট মানুহেও সেই পানীখিনি কিন্তু খোৱা কামত ব্যৱহাৰ নকৰে তুমি চাবা
হয় হয় হয়
মই বহু আমাক সেইটো চাইডে আমি চাইছো বহুত মানুহে আ যা গাড়ী ধুবলৈ ব্যৱহাৰ কৰে এই হেৰিয়ত দিবলে ব্যৱহাৰ কৰে আচলতে সেইটো চাবলৈও হয় মানে কিছুমান পাইপ লাইনৰ ক্ষেত্ৰত কিছুমানে গাফিলতি কৰে যাৰ ফলত লেতেৰা পানী আহে হয় নে নহয়
সেইটো হয় ইয়াত এটা কথা কিন্তু অতিকে গুৰুত্ব দিব লগীয়া কথা এটা আছে
হয়
আচলতে এই যিবোৰ আঁচনি যেনেকে তোমালোকক তুমি যেনেকে কৈছা যে ইয়াক বিভিন্ন ধৰণৰ সমস্যা বা কেনেকুৱা ধৰণৰ ব্যৱহাৰ হৈছে এই বিষয়ে তোমালোকক অৱগত মানে বস্তুখিনি জানিবৰ বাবে তোমালোকক এটা ৰিচাৰ্চ কৰিবলৈ সুযোগ দিছিলে
হয়
কিন্তু এই সুযোগটো মই ভাবো প্ৰথমতে যেতিয়া এখন গাঁও বা এটা অঞ্চলত যেতিয়া এই ৱাটাৰ চাপ্লাই প্ৰজেক্ট যেতিয়া ইমপ্লেনট কৰে তেতিয়া সেই প্ৰথমতে আচলতে সেই গাওঁখনৰ বাবে কেনেধৰণৰ মানুহখিনিয়ে তেনেকুৱা আঁচনিবোৰ আ বিচাৰে বা তেওঁলোকৰ বৰ্তমানৰ সমস্যাসমূহ পানীক লৈ আছে নে নাই সেই কথাখিনি কিন্তু প্ৰথমে আ চালি জাৰি চাব লাগে তাৰ পিছতহে তেনেকুৱা এটা আচনি আমাৰ গাওঁ‌‌ বা অঞ্চলত ইমপ্লেনট কৰিব লাগে
হয় আচলতে সেইটোৱে তোমাৰ হয় হয় চৰকাৰৰ জন মোৰ মতে চৰকাৰৰ জনসাধাৰণৰ মাজত সেই যোগসূত্ৰটো লাগে আচলতে
হয় হয় এতিয়া বৰ্তমান সময়তে তুমি যিহেতু কৈছা যে কিছুমানে গাড়ী ধুবলৈ ব্যৱহাৰ কৰিছে কিছুমানে শাক - পাচলি দিবলৈ কৰিছে তাৰ এটা উ মানে কি হৈছে কথাটো যে সিহঁতে সেই পানী খিনি খাব পৰা নাই বা খাবৰ বাবে সিহঁতৰ ওচৰত পৰ্যাপ্ত পানী আছে।
আছে আছে।
কিন্ত জল -জীৱন আচ আঁচনিৰ উদ্দেশ্য এইটো নাছিলে যে তেওঁলোকে মানুহখিনিৰ সেই জল, জীৱন, আঁচনিৰ পানী, খিনি তেওঁলোকে এই ঘাঁহ হক দিয়া বা গৰু, ছাগলীক, দিয়া বা বিভিন্ন ধৰণৰ কাপোৰ, ধোৱা সেইবোৰ কাৰ্য ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলে। প্ৰথম কথা হৈছিল যে খাবৰ কাৰণে দিছিলে পিউৰিফাই, এইটো বহুত খিনি প্ৰচেছৰ মাজেৰে এই পানী খিন চফা হৈ আহে কিন্তু আমাৰ যিহেতু জন সা আমাৰ বৰ্ত বৰ্তমানৰ যিবোৰ অঞ্চলত আছে এতিয়া আমাৰ গাঁৱৰ, ফালে যিবোৰ অঞ্চত আছে যাৰ প্ৰত্যেক ঘৰ মানুহতে সেই জল, জীৱন আঁচনিৰ- প্ৰয়োজনীয়তা কোনো নাই কাৰণ সিহঁতৰ নিজৰ ঘৰত কুঁৱা, আছে বা তেখেতৰ পুখুৰী, পানী আনি পেলাই ফিল্টাৰ, কৰি পেলাই আগৰ পৰা খাই আহিছে কিন্তু যিটো সেইটো তেওঁলোকে এৰি দিব পৰা নাই।
নাই পৰা নাই পৰা হয়।
এনেক্ষেত্ৰত তেওঁলোকে সেই জল, জীৱনৰ আঁচনিসমূহৰ মানে এটা দূৰপয়োগ কৰিছে বুলি দেখিবলৈ পাইছো মই দেখিছো মই ইয়াৰ বিষয়ে বহুত খিনি তথ্য লিখিছো।
হয় হয়।
গতিকে আগতীয়াকে চ গভমেণ্টে, মানে যদিও তোমালোকক এই প্ৰশিক্ষণটো দিছে যে। কেনেদৰে কাম কৰে বুজাইছে তাৰ আগতীয়াকে যিবোৰ জেগাত বৰ্তমানে এনেকুৱা কিছুমান জেগা আছে য'ত বৰ্তমানে এই আঁচনি, পোৱাগে নাই আৰু যদি পাইছে আধাতে এতিয়া কাম বন্ধ হৈ ৰৈ আছে কৰ্মচাৰীসকলক গাফিলত লতিৰ বাবে এনেকুৱা কিছুমান জেগাত পোৱাগে নাই যিসকলৰ ন সঁচাকে প্ৰয়োজনীয়।
প্ৰয়োজনীয় প্ৰয়োজনীয় সঁচাকে প্ৰয়োজনীয় এতিয়া। বহুত আ মানে মই যদিও কৈছো সাত সত্তৰ শতাংশ ব্যৱহাৰ নকৰে তি এতিয়া ত্ৰিশ শতাংশ এতিয়াও আছে ব্যৱহাৰ কৰা মানুহ মই নিজে দেখিছোঁ যে তেওঁলোকৰ যদি ৱাটাৰ চাপ্লাই, তি আ দিনটোত তিনিবাৰ পানী নিদিয়ে নহয়। হাঁহাকাৰ লাগি যায়‌ মানে তেওঁলোকৰ পানী খিনি ঘৰৰ পানী খিনি খাবলৈ ব্যৱহাৰ কৰিব নোৱাৰে।
হয় হয় হয় হয় এ সেইটোৱে মানে আমাৰ যিটো এতিয়া। যদিহে এখন অঞ্চলৰ এটা অঞ্চলত সেই জল জীৱন আঁচনিটো যদি প্ৰয়োজন নাছিলেই তেতিয়া সেই প্ৰয়োজন নোহোৱা আঁচনিটো দি। পেলাই কোনো মূল্যহীন কৰি পেলালে গোটেই আচনিটো উ্দেশ্য অ অথলে যোৱা নিচিনা হ'ল নহয় জানো।
হয় হয় হয় নিশ্চয়।
এনে ক্ষেত্ৰত বেলেগ উন্নয়নমূলক আচনি, ল'ব পাৰিলেহেতেন‌ কাৰণ প্ৰত্যেক অঞ্চলভেদে সমস্যা সদাই বেলেগ হয়।
হয় হয় হয়।
গতিকে প্ৰত্যেকটো অঞ্চলৰ সমস্যাৰ ওপৰত ভিত্তি কৰি এতিয়া আমাৰ আমাৰ অঞ্চলত কি হয় মেথোন, আৰু আহ হাতীৰ, সমস্যা বন্য হস্তীৰ সমস্যা এটা গুৰুত্ব সমস্যা হৈ পৰিছে।
হয় হয়।
কিন্তু বৰ্তমানলৈকে ইয়াত কিন্তু কোনো ধৰণৰ তেনেকুৱা আঁচনি বা বন্য হস্ত। যি ৰক্ষ অ মানে। প্ৰতিৰোধ কৰা বা মিথোন, প্ৰতিৰোধ কৰা তেনেকুৱা কোনো ধৰণৰ কন্তু আঁচনি দিয়া নাই। কিন্তু যিবোৰ জেগাত দিছে এনে কিছুমান মই জানো। তাৰ মই ক'বলৈ নাযাওঁ কিন্তু এ এনেকুৱা জেগাত কিছুমান এইবোৰ আঁচনি, দিছে য'ত অত্যাধিক মানে প্ৰয়োজন নাই কিন্তু আমাৰ ইয়াত এইটো এটা প্ৰয়োজনীয় বিষয়।
হয় হয় হয় নিশ্চিতৰূপে- নিশ্চিতৰূপে। এইয়া সেইটোৱে আচলতে যিকণ ঠাইত যোনটোৰ প্ৰয়োজন আছে সেইখিনি আচলতে প্ৰয়োজনখিনি পূৰণ হোৱা নাই। আচলতে অন্ধভাৱে কাম খিনি কৰি থকাও আছে কোনোবা খিনি ক্ষেত্ৰত চাবলৈ গ'লে আচনি, খিনি।
হয় হয় সেইটো এতিয়া আমি হয়তো আমি চৰকাৰখনক দোষ দিব নোৱাৰো বা প্ৰশাসনক দোষ দিব নোৱাৰি। ইয়াত নিতান্তই প্ৰয়োজন হ'ব জনসাধাৰণৰ অংশগ্ৰহণ। এজন তুমি দায়িত্বশীল নাগৰিক হিচাপে তাকে তুমি এজন নাইত দায়িত্বশীল নাগৰীক হিচাপে এই জল জীৱন আঁচনিটোৰ লগত তুমি জড়িত আছো বুলি মোক ক'লা নহয় জানো?
হয়, হয়।
ঠিক তেনেদৰে আমাৰ প্ৰত্যয়েকজন ব্যক্তিয়ে এখন ঘৰৰ পৰা এখন ঘৰৰ একোজনকৈ ব্যক্তি যদি এনেধৰণৰ আঁচনিসমূহৰ লগত জড়িত হৈ থাকে বা অৱগত হয়। তেতিয়া মই ভাবো এই আঁচনিসমূহ সফল ৰূপায়ণ হ'ব পাৰিব সদায়।
হয়, হয়, নিশ্চিতৰূপে নিশ্চিতৰূপে হয় হয় সেইটো কথা মই ভাবো।
কিছুমান কথা মানে গুৰুত্ব দিব লাগিব। ইয়াৰ ক্ষেত্ৰত তুমি কেনেকুৱা কি কথা কোৱা মানে?
অ', নি তুমি সেইটোয়ে যোনটো কৈছা আচলতে মই কৈছো যে যোগৰ সূত্ৰটো লাগিব চৰকাৰ আৰু জনসাধাৰণৰ মাজত। সেইটো গণতান্ত্ৰিক দেশখনৰ চৰকাৰে যদি গণ গণতন্ত্ৰৰ কথা নুশুনে জনসাধাৰণৰ কথা থা নুশুনে জন